কওকচোন, ক'ৰ পৰা কৈছিলে?
হয়, মই ডিব্ৰুগড়ৰ পৰা কৈছিলো।
অ', অ', কওকচোন?
আপোনাৰ কাপোৰৰ দোকান আছে নেকি বাৰু?
অ', কাপোৰৰ দোকান হয় আছে আছে, তাত মানে অসমীয়া সাজপাৰ ৰাখোঁ ইয়াত তোমাৰ
হয়, মোৰ মানে হলচেল দোকান এখন আছিলে।
হয়, হয়।
আমাৰ ইয়াতে নিজে বোৱা হয়, টচ মুগাবোৰ।
উম, উম।
আৰু পাটৰ কাপোৰ এই সকলোবোৰ পোৱা যায়, যদি আপোনালোক লাগে, আমাৰ লগত কনটেক্ট কৰিব পাৰিলে হয়।
অ', হয় নেকি, মোক লগাত বাৰু লাগিছিলে কাপোৰ অ', সেইখন দোকান নতুন বাৰু, আগতে মোৰ পুৰণা বেলেগ দোকান আছিলে সেয়া দোকান এতিয়া নাই বাৰু।
মানে পুৰণা, ন-নতুন দোকান এখন বাৰু।
হয়।
উম, উম। পিছে আপোনাৰ এতিয়া কিহৰ কাৰণে মোক মানে মেইন হেৰিটো ক'লে, ভাল লাগিন হেতেন কাৰণটো কিহৰ কাৰণে ফোন কৰিছিলে।
অ', কাপোৰ বিজনেছৰ কাৰণে, মানে আপোনালোকে কাপোৰবোৰ আমাৰ এটাৰ পৰা নিব পাৰে। আপোনালোকৰ তাত এতিয়া কি, কি কাপোৰ বিক্ৰী কৰে বাৰু?
মোৰ তাত তোমাৰ এনেই, অসমীয়া সাজ পাৰ সকলোবোৰে বিক্ৰী কৰা হয়। তোমাৰ তুমি কি কি এনে দিব পাৰিবা মোক এনে নাম কেইটা পোৱাহেতেন ভাল পালোহেঁতেন।
টচ মুগা পোৱা যায় আৰু পাটৰ কাপোৰবোৰ। আৰু আৰু ৰোৱনী কাপোৰো পোৱা যায় আমাৰ।
ৰোৱনী কাপোৰ ন'?
হয়।
অ' এনেই তোমাৰ দাম বাজেট এটানেকুৱা অলপ ক'ব পাৰিল ভাল হ'লেহেতেন।
টচ মুগাজোত বিছ হেজাৰ মান হয় আৰু।
বিছ হেজাৰ মান ন'? উম, ঠিকে আছে তেনিহা, এনেই তোমাৰ আৰু আৰু কি কি হয় তোমাৰ? কি কি এনে বনোৱা এনে অলপ কোৱাচোন।
অ' আমাৰ ইয়াতে তাঁতশালত বোৱা হয় পাটৰ কাপোৰ।
উম, উম, উম, উম।
আৰু মুগাৰটো টচ মুগা এইটো থাকিবই। আৰু ৰোৱনী কাপোৰবোৰ সেইবোৰ নিজে আমি নিজে বোৱা হয় মানে মই নিজে বওঁ।
অ' হয় নেকি?
হয়।
অ' ভালেই হৈছে বাৰু তেতিয়াহ'লে, যিহেতু নিজে চব পাৰা। তোমাৰ আৰু এনে কি কি, কি মানে দোকানত পায়?
অ' দোকানত আমাৰ চাদৰ মেখেলাবোৰ পোৱা যায়।
অ' আৰু?
আৰু বেলেগ আমাৰ দোকান আছে তাত এইবোৰ অ' ল'ৰা মানুহৰ চাৰ্ট, পেণ্ট এইবোৰ পোৱা যায়।
মানে অসমীয়া সাজত ন'?
হয়।
অ' ভালেই, ভাল বস্তুৱে পাইছা, ভাল বস্তুৱে বিক্ৰী কৰা ন' তুমি?
হয়, হ'লচেল ৰেটত আপোনাক লাগিলে নিব পাৰিব মানে।
হয় নেকি?
হয়।
অ' এইটো হ'লচেলত কিমান দাম মান দিবা?
আমাৰ এজ টচ মুগা সেনেকে যদি নিব বিচাৰে তাত বাৰযোৰ মানকে থাকে।
অ' হয় নেকি?
হয়।
তোমাৰ এটা মানে হেৰিত আহে, বাকচত মানে বট পঠোৱা হয় ন' তোমাৰ বস্তুবিলাক? অ', অ' ঠিকে কৰিছা তেতিয়াহ'লে ভালেই আৰু। তোমাত এনে তোমাৰ লোক চানটো নহয় চক নয় তোমাৰ এইবিলাক দিলে।
আমাৰ নহয় আমি কাৰণ নিজে বই কৰি দিয়া হয়, এনে বেলেগত দামটো বেছি হয়।
অ' এনে তাতশাল কেইখন মান আছে তোমালোকৰ?
আমাৰ ইয়াত তিনি চাৰিখন আছে। হয়।
ঠিকে আছে তেনেহ'লে আৰু।
হয়।
উম, আৰু আৰু কি কি আছে তোমাৰ এনে ক'ব পাৰিবা নেকি অলপ?
আৰু ইয়াত আমাৰ অসমীয়া গহনা।
উ, উ, আৰু?
আৰু অসমীয়া গহনা, মুঠিখাৰো এইবোৰ পোৱা যায় আৰু।
মুঠিখা, চব পোৱা যায় মানে এইবিলাক ন'?
হয়।
ঠিকে আছে তেনেহলে আৰু এ‌ তোমাৰ এনেকা হেৰি এনেই তোমাৰ জোৰোণত যে গহনা পিন্ধে ছোৱালীমানুহ বিলাকে সেইবিলাক তোমালোকে বনোৱা হয় নেকি? নে অকল মুঠি খাৰুবিলাকে বনোৱা?
হয় সেইবোৰ গোটেইখিনি পোৱা যায়, মানে আমাৰ দোকানখন পাৰ্ট-পাৰ্ট ছিষ্টেম আছে আৰু।
উম', অহ' মানে বেলেগ-বেলেগ
হয়, হয়, হয়। মানে কাপোৰ আমাৰ মুগা কাপোৰ বান্দুলত বাৰযোৰকৈ আহে, আমি যদি এযোৰৰ দাম ধৰোঁ তেতিয়া এক লাখ বিছ হাজাৰ হয়।
অহ, হয় নেকি? ত' তোমাৰ যোনটো তোমাৰ পাট মুগাটো ন' তোমাৰ অৰিজিনেল যোনটো যে মানে
হয়, হয়।
অহ, সেইটোতো দাম বহুত চাগে বহুতেই হয় বাৰু। মোৰ মানে-মানে নাজানো বাৰু সেইটো কথা সেইকাৰণে তোমাক মানে অলপ সুধিছোঁ।
হয় আপোনালোকে যদি থাক হিচাপে নিয়ে তেতিয়া বেছিকৈ মানে কমতে পাব বাৰু।
মোৰ মানে এ-এনেই তোমাৰ বাজতটো কিমান হ'ব লাগিব তোমাৰ পৰা কাপোৰ কিনিবলৈ? মানে পইচাটো কিমান মান নিব লাগিব?
যদি আপুনি মুগা কাপোৰ নিয়ে তেতিয়া এক লাখ বিছ মানত পাব আপুনি।
এক লাখ বিছ মানত, এই তুমি কমালে কিমান মান দিবা কমালে এক লাখ মানত দিবা চাগৈ নহয়। এজোৰত ডিছকাউণ্ট-ডিছকাউণ্ট দিয়া।
হয়।
ঠিকে আছে তেনেহ'লে, ভাল দামৰতে দিছা বাৰু তুমি।
হয়, আপোনালোকৰ কিহৰ দোকান আছে বাৰু?
মোৰ তোমাৰ হেৰি দোকান আছে, তোমাৰ মানে আগতে মোৰ তোমাৰ সেনেকা অসমীয়া সাজ-পাৰৰ দোকান নাছিলে, এনেই তোমাৰ ফেশ্বনৰ দোকান আছিলে, তোমাৰ মানে ভাল-ভাল কাপোৰবিলাক যে পিন্ধিছে। এইবিলাক যে তোমাৰ ফেশ্বন কাপোৰ লাগে তোমাৰ, এ যোনবিলাক তোমাৰানে এনেই তোমাৰ মেখেলা চা-চা-চাদৰ। তোমাৰ শাৰীবিলাক শাৰী-শাৰী এনেকা তোমাৰ মানে বিভিন্ন ধৰণৰ এ মডেল নতুন-নতুন মানে প্ৰজন্মৰ এইবিলাক শাৰী-চাৰী পোৱা যায় মোৰ তাত।
হয়।
তেতিয়াহে তোমাৰা মানে মই এখন খুলিম বুলি ভাবিছোঁ। সেইকাৰণে তোমাক মানে মই ফোনকৰিম ফোনকৰিম ভাবি আছিলোঁয়ে, তোমাক মই নম্বৰটো দি পাইছিলোঁ মোৰ দাদা এজনৰ হাতত। তোমাৰ মোৰ নম্বৰটো। তুমি এতিয়া ফোন কৰিলা ভালেই হ'ল বাৰু মোলৈ মোক।
হয়, হয়। আপুনি আমাৰ ইয়াৰ পৰা নিব পাৰিবা। আৰু এই কাপোৰবোৰ আপুনি হ'লচেল ৰেটতে পাব বাৰু আমাৰ পৰা।
হ'লচেল ৰেটতে পাম ন'?
হয়। আৰু এই পিয়ৰ টৰ্চ এইবোৰ পাব যিবোৰ আমাৰ তাত আছে।
অহ, ঠিকে আছে তেতিয়াহ'লে।
হয়।
হয়।
আপুনি এনেই কাপোৰবোৰ কেতিয়া নিবহি বাৰু।
মই তুমি এতিয়া তোমাৰ কেতিয়া হয় বা তোমাৰ।
আমাৰ-আমাৰতো ইয়াত ষ্টকত আছে বাৰু অলপ।
আছে ন' আছে। এনেই তোমাৰ কিমান জমা আছে বস্তুবিলাক ক'ব পাৰিবা নেকি? দহ টকীয়া বিসকুট এক পেকেদ আৰু ঠাণ্ডা।
বিশ পঁচিশজোৰ মান।
বিশ পঁচাজোৰমান, অলপ বেছিকৈ লাগিছিলে মোৰ মানে।
হয়, নিব পাৰিব আপুনি তেনেই দহদিন মানৰ পাছত।
দহদিনমানৰ কাথাত ন' মই তোমাৰ মানে দোকানখন মই তোমাৰ দহ দিনমানৰ, বিশদিন মানৰ পিছত অপেনিং কৰিবলৈ আহিছিলোঁ তোমাৰ অহ গোটেইখিনি মানে বস্তু হয় তেতিয়া তোমাক মই নিবলৈ ভাল হ'ল হৈ একেবাৰতে একেমটতে কাৰণ তোমাৰ তোমালোকৰ দোকানৰ পৰা মোৰ দোকান মানে বহুত কিছু বহুতো দূৰ হয় ন তোমাৰ। সেইকাৰণে তোমাক মই কথাখিনি ক'লো, মানে গোটেইখিনি তোমাৰ পৰা বুজি লোৱাটো ভাল হয় বাৰু।
হয় আপোনাক এনে টচ মুগাৰ আমি ত্ৰিশযোৰ মান দি পঠাম।
উম, উম তোমাৰ হেৰি আছে নেকি, তোমাৰ এনেকৈ যে তোমাৰ এই যে সোণৰ নিচিনা যে তোমাক গহণা
হয়, হয়, হয় কেঁচা সোণবোৰ হয় সেইখিনিও পাব। আপুনি যদি টচ মুগাত ত্ৰিছযোৰ নিয়ে, আপুনি দহ হাজাৰকৈ দিব তিন লাখত হৈ যাব। আৰু অসমীয়া অসমীয়া কাপোৰ এই ৰোৱনী কাপোৰ যদি নিয়ে সেইখিনি দাম কমতে পাব আপুনি। সেইখিনিত, হয় চল্লিশ পঞ্চাশ হাজাৰত আপুনি ত্ৰিশ যোৰ মান পাই যাব।
ত্ৰিশ যোৰ পাই যাম ন।
হয় আৰু পাটৰ কাপোৰবোৰৰ দাম বেছি বাৰু সেইখিনি আপুনি চাই ল'ব।
পাটৰ কাপোৰটো তুমি এনেই কিমান কিমান শতাংশ ৰেহাই দিয়া মোক এনে অলপ কোৱা হেতেন মই মানে তোমাৰ পইচাটো মানে তোমাৰ যোগাৰ কৰিব পাৰিলোহেঁতেন আছে মানে পইচা অলপ ভালেখিনিয়ে আছে মই মানে তোমাৰ অলপ ক'লে ভাল হয় আৰু তোমাৰ।
আপুনি যদি বেছি বেছি নিয়ে হ'লচেলত নিয়ে তেতিয়া কমতে পাব। হয় আমি টুৱেন্টি পাৰ্চেন্ট ডিচকাউণ্ট দিব পাৰিম।
টুৱেণ্টি পাৰ্চেণ্ট ডিচকাউণ্ট দিব পাৰিব ন।
এনে তোমাৰ এনে কিমান মান কমাই দিব পাৰিবা কোৱাচোন অলপ বুজাই মেলি কোৱাচোন মোক।
পাটৰ কাপোৰবোৰ চাই দাম আছে কিছুমান কাপোৰ পঞ্চাশ ষাঠি হাজাৰো হৈ যায়।
উম, উম।
আৰু কিছুমান দহ বাৰ হাজাৰ টকীয়াও আছে। আপুনিতে কেনেকুৱাটো নিয়ে বা আপুনি যদি কইনাৰ কাৰণে নিয়ে মানে বৰ বিয়াৰ কাৰণে তেনেকুৱা হ'লে সেয়া পঞ্চাশ ষাঠি হাজাৰ ওপৰতে হয় সেয়া কাপোৰ চাদৰ মেখেলাবোৰ। হয় সেইখিনি আপুনি নিব পাৰিব আৰু তাৰ লগতে আপুনি গহনা পাতি খিনি আমাৰ পৰাই পাব।
অ' তোমাৰ পৰাই পাম ন গহনা পাতিখিনি।
অ'।
উম এনে তোমাৰ হেৰি কেনেকা, এনে মই ধৰি লোৱা তোমাৰ তোমাৰ পৰা কেঁচা সোণ, কেঁচা সোণ বা তোমাৰ যোনখিনি কথা ক'লে তুমি অসমীয়া গহণা বুলি গোটেইখিনিতে তোমাৰ কাপ কাপোৰৰ কথাটোতো পাতিলেওঁ হোৱাই হৈ গ'ল, বাৰু এতিয়া তুমি অলপ গহণা পাতি বস্তুবিলাক বুজাই কৰিব পাৰিবা নেকি? মোৰ মানে ইমান মান সেইখিনি কথা নাজানো মানে, অলপ বুজাই
হয়, অ' অসমীয়া গহনা মানে আপুনি আজিকালি জোনবিৰি টাইপ আজিকালি বিয়াবোৰতো এইবোৰেই চলে।
উম, উম।
হয়, আজিকালি সেইবোৰ হেৰিবোৰ আগৰ ডিজাইনবোৰ নচলে বাৰু আজিকালি অসমীয়া গহনাবোৰে চলে। আৰু আপোনালে আপুনি যদি পাটৰ কাপোৰ এযোৰ কিনে, আমাৰ পৰা অসমীয়া গহনাখিনি ফ্ৰী পাব।
উম, মানে বেলেগতকৈ কমত পাম তোমালোকৰ তাত ন? উম। উম, এনে তোমাৰ হেৰি কি ক'ত আছে বুলি ক'লে পাহৰিছিলোঁ মই অলপ দোকানখন?
আমাৰ এইখন যোৰহাটত।
যোৰহাটত আছে ন? অ' ঠিকে আছে বাৰু আমাৰ আমাতকৈ বেছি দূৰ নহয় বাৰু আমাৰ বোকাখাত বোকাখাততে আছে দোকান।
হয়।
বোকাখাতৰ চাইমুখিয়াত আছে।
অ, তেনে বৰ অলপ দূৰ হব, কিন্তু একো অসুবিধা নাই আপোনালোকে নিব পাৰিব।
নিব পাৰিম ন' অ, ঠিকে আছে তেতিয়াহ'লে যদি-যদি একো অসুবিধা নহয়। মোৰ বাৰু একো অসুবিধা নাই বাৰু, কিছু কিন্তু আপোনালোক কিবা গাড়ী-চাড়ী আমাৰতাত পথাবনে নে? আমাৰ কি গাড়ী অলপ যাব লাগিব তেওঁ আপোনালোকৰ গাড়ী নিবলে।
অ, যদি আপোনালোকে বেছি মালিয়ে তেন্তে আমি আমাৰ ফালৰ পৰা গাড়ী পঠিয়াব পাৰিম।
অঁ, তোমাৰ মানে গাড়ী পঠোৱাৰ ব্যৱস্থাটোও আছে চাগে ন?
আছে-আছে-আছে। সেইখিনি মানে ব্যৱস্থা কৰি থৈ দিয়া আছে।
উম, উম, এনে তুমি বেয়া নাপাৱা তেতিয়া অলপ মই তোমাৰ ব্যৱসায়ৰ কথাটো অলপ সুধিব পাৰোঁ নেকি আৰু অলপ?
হয়, সুধক সুধিব পাৰে।
অ, এনেই তোমাৰ মাহিলী এ তোমাৰ এখন দোকানৰ পৰা কিমান মান তোমাৰ মানে কাপোৰৰ, ভাগৰ পৰা কিমান মান তোমাৰ টকা উপাৰ্জন হয়, অলপ ক'ব পাৰিবা নেকি?
টকা বস্তুখিনি ধৰি ললে আমাৰ বহুত টকা হয়, কিন্তু যদি আমি অ, লাভটো চাওঁ তেতিয়া আমাৰ দেৰ লাখ, দুই লাখ মান হৈ যায়।
হয় ন?
আৰু তাৰ পৰা কৰ্মচাৰীকো দিব লাগে। আগ হয়, আন ন জন কৰ্মচাৰী আছে। তেখেত সকল সকলক দিব লাগে। শিপিনী কেইজনীক দিব লাগে, কেইবাগৰাকীও আছে। আৰু তাতে খোৱা ব্যৱস্থা আছে কাৰণে তেখেত, ক'লে বনাই কৰিও দিব লাগে আৰু সিহঁতকো আমি পইচা দিব লাগে।
অ, সেইটো মানে তোমাৰ এনেই তোমাৰ দৰমহা পাতি কিমান মান দিয়ে? অলপ ক'ব পাৰিবা নেকি?
অ, শিপিনী কেই অ, শিপিনী কেইগৰাকীক পোন্ধৰ হাজাৰকে দিওঁ আমি।
পোন্ধৰ হাজাৰ কে ন' আৰু তোমাৰ যোনবিলাকে কাপোৰ-চাপোৰ মানে ত পেকিং কৰে সেইবিলাকক অলপ চব এমাউণ্টটো বেছি হৈ যাব ন' পইচাটো?
হয়, সিহঁতৰ বিশ হাজাৰ মানকে হয় আৰু। আমাৰ তাত যদি কাপোৰ লয় আপোনালোকে মানে চিলাই কৰিও লৈ যাব পাৰে।
আমাৰ নিজে তোমাৰ চইচ কৰি মানে যোনযোৰ কাপোৰ লাগে, সেইযোৰ কাপোৰ তোমাক চিলাব মানে। চিলোৱা দামটো তুমি লোৱা নে-নে তোমাৰ সেইটো-সেইটো ফ্ৰী হিচাপে থাকে?
চিলোৱা দামটো আমাৰ লোৱা হয়। ব্লাউজটো পাঁচশ টকা, লোৱা হয় আৰু চাদৰ-তাদৰ এইখিনি দুশ-তিনিশ টকাত হৈ যায়।
হৈ যায় ন?
হয়।
উম-উম, ঠিকে আছে তুমি ভালটা দামৰে তুমি আছা এনে তোমাৰ তোমাৰ কিমান মান টকা বাছে? অলপ তুমি, অ, মানে তুমি সতটো ক'ব কাকোকে ৱাৰু কিন্তু অলপ তুমি ভাঙি পাতি দিম মোক পইচাটো কথা কোৱা মই মানে তোমাৰ সেইটো সেই তোমাৰ মানে মই অলপ আৰাম ভালকৈ কৰিব পাৰিলোঁহেতেন?
হয়, মই মাহটোত দেৰ লাখ মান হয়।
কি কৈছে?
মাহটোত ডেৰ লাখ মান হয় আৰু উপাৰ্জন।
দেৰ লাখৰ ওচৰা-ওচৰি হয় নে নাই? দেৰ লাখকৈ কেতিয়াবা বেচিও যায়। বেছি হয় ন।
হয়।
অ, ঠিকে আছে ত নহ'লে। এনেই তোমাৰ হেৰি কেনেকুৱা এনেই তোমাৰ এ দিনে কিমান মান ইনকাম হয় এনেই অলপ। তোমাৰ বুজাব পাৰিব নেকি মানে তোমাৰ মানুহৰ পৰা যোনবিলাকে গ্ৰাহক আহে সিদিনা তেওঁ মানে। গ্ৰাহকৰ সংখ্যা কেনেকুৱা আৰু তোমাৰ মাহ মাহটোতো তুমি কলাই দেৰ লাখ বা দুই লাখৰ ওচৰত। তাৰ পিছত থাকে। কিন্তু তুমি দিনটোত কিমান মানুহ উপাৰ্জন হয় অলপ কোৱাহলেটো ভাল লাগিলে শুনি পালে।
দিনটোত আমাৰ উম, এক লাখ মানৰ ওচৰা ওচ ৰি হয়, কিন্তু আমাৰ লাভ হিচাপে বেছি নাথাকে। লাভ হিচাপে আমাৰ দহ, পাঁচ হাজাৰ মান থাকে।
দহ হেজাৰ, বি-বিশছ হোজাৰমানান ধৰিছোঁ আৰু ন!
অ', সেনেকুৱাকে থাকে আৰু উপাৰ্জন মানে বিক্ৰী হিচাপে আমি এক লাখ মানে ওচৰা ওচৰি কেতিয়াবা হয়, কেতিয়াবা কমি যায় কেতিয়াবা বাঢ়ি যায় সেনেকুৱা আৰু
উম, উম, উম, ঠিকে
হয়। আপোনাৰ লগত আৰু কোনোবা আছে যদি জনাব, আমাৰ দোকানৰ পৰা হ'লচেল ৰেটত নিব পাৰিব।